হেল্ল' হয় নমস্কাৰ। অ' ভালে আছে?
অ, ভালে আছো, আপোনাৰ কেনেকুৱা খবৰ?
হয়, মইয়ো ভালে আছো, বাকী আপোনাৰ খোৱা-বোৱা হ'ল?
খোৱা বোৱা হ'ল বাৰু মই আলু পিতিকা দালি, ভাত দি ভাত খালো আপুনি?
আলু পিটিকা দালি ভাত। হয়-হয় মইহে আজি খালো মাংসৰে মাংস ৰুটি। কি, আমাৰ মানে পেহী-পেহী আলহী আহিছিল পেহী অ'
অ',
তাৰপিছত মাংস আনি লৰক মাংস মাংস মই বনালো বাৰু আজি-আজি অলপ, অ, তেখেত সকলে বোলে খাই মোৰ বিৰাটেই ভাল পাল
অহ, অ, আপুনি মানে মাংস বনাব জানে?
হয়-হয় মই ৰান্ধা বিৰাট ভাল। মই মই মানে গৈছিলো মাষ্টাৰ চেফত অডিশন দিব। তাতে মানে কি হ'ল? টপ টুৱেণ্টি ওৱান লগত গৈছে টপ টুৱেন্টি লৈ গৈছিলো আৰু বাকী নোৱাৰিলো। মানে বহুতে ভাল-ভাল ৰান্ধনি আহিছিল।
হয় নেকি? অ, হ
হয়, মোৰ মানে গুৱাহাটীত গুৱাহাটীত এটা ৰেষ্টুৰেণ্টটো আছে মানে মোৰ নাম মানে মই চলাও সেইটো নিজৰ ৰান্ধা খাৱা মানে খুৱাও চবকে।
কি অ আপুনি তেনেহ'লে মোক হেৰিতটো এড্ৰেছটো দিবচোন মই- কেতিয়াবা এনে যাম আপুনি অলপমান ডিছকাউণ্ট টিচকাউণ্ট দিব আৰু।
নিশ্চয় নিশ্চয় দিম আহিব আহিব আপোনাৰ লগ বন্ধু যোন আছে, তেখেতসকলৰ- চিনাকি কৰাই দিব মোৰ জাগা মানে মোৰ ৰেষ্টুৰেন্টখনলৈ-
হয় হয় হয় ঠিক আছে বাৰু ভালেই হ'ল দিয়ক গম পালো। অ যাম বাৰু কেতিয়াবালে। বাকী আপুনি ৰেষ্টুৰেণ্টৰ বাহিৰেও আৰু কি কৰে আপোনাৰ এনে- অঁ দৈনন্দিন জীৱনত আপুনি কি কৰে বা আপোনাৰ হবি কি?
হয় মোৰ হবি মই গান গাই ভাল পাওঁ তাৰপিছত- খেলা ধূলা কৰো মই মানে অলপ- শৰীৰ শৰীৰ মানে অলপ ৱৰ্ক- ৱৰ্কআউট কৰি ভাল পাওঁ, নিজৰ শৰীৰক ভালকে ৰাখিব ভাল পাওঁ। ভাল খাদ্য খাই ভাল পাওঁ সেনেকুৱাই আৰু ঘূৰি ঘূৰি ভাল পাওঁ।
হয় হয়। অ আপুনি এতিয়া ৰান্ধনী যিহেতু আপোনাৰ শৰীৰটোতো আপুনি ভালকে- ভালকৈ ৰাখিব পাৰো খোৱা বোৱাতো বাৰু আপোনাৰ ঠিকেই হয় গম পাইছো বাৰু। বাকী আপুনি ফুৰিও ভাল পায় নেকি?
ফুৰিও ভাল পাওঁ মই মই বহুত জাগা ফুৰিলো।
অঁ ক'ত ক'ত ফুৰিলেনো বাৰু।
আমাৰ অসমততো ক'ব গ'লে বহুতেই ঠাই ফুৰিলো, বাকী আমাৰ ভাৰতত- মুম্বাই গোৱা, তাৰ পিছত আমাৰ দিল্লী - অ প্ৰায় ফুৰিলো বেছিভাগ হয়।
অঁ
আপুনি ফুৰিছে নে?
অঁ হয়-হয় মই মানে আপোনাৰ স্কাউট-গাইডত আছো গতিকে মই মানে কেম্পত যাওঁ। ত' কেম্পৰ যোগেদিয়ে মই বহুত এনেকুৱা জেগা নাযাব লগীয়া জেগা- ফুৰিবলৈ পালো ভাৰতৰ ভিতৰতে তেনেকুৱাই মই- মই মানে আপোনাৰ যেতিয়া ক্লাছ ছিক্সত পঢ়ি আছিলো। তেতিয়াই প্ৰথমবাৰৰ বাবে মই অকলে মানে ঘৰৰ পৰা কেম্পৰ- কাৰণে মই ডেলহি গৈছিলো।
অঁ এইটোতো খুবেই ভাল হৈছে তেন্তে।
হয় হয়। মই মানে সেই কাৰণে অ ভাৰতৰ বহু জেগাই এনেকে দেখিবলৈ পাইছো বা ঘুৰিবলৈ- পাইছো এইটো মোৰ লাগ বুলিয়ে ক'ম আৰু। যিহেতু ফুৰি ভাল পাওঁ ন।
হয়-হয়-হয়।
অঁ।
আপুনি তেনেহলেতো আপুনি চাগে বিৰাট বহুত ভাল বস্তু শিকিব - পাইছে বাহিৰৰ লোক বাহিৰৰ মানুহ লোকৰ পৰা - উম মানে বেলেগ জেগাৰ পৰা বহুত বস্তু শিকিব পাইছে চাগে আপুনি। -
হয়-হয়-হয় মই বহুত জেগা ঘূৰিছো তেনেকে তেখেতসকলৰ আহ কলা সংস্কৃতিৰ লগত মই মানে পৰিচিত হৈছো। খুবেই ভাল লাগে সেনেকে সিহঁতৰ খাদ্য আপোনাৰ প্ৰত্যেকটো আমাৰ ভাৰতৰ প্ৰত্যেকটো জেগাৰ ভাষা খাদ্য ভিন্নতা আছেটো গতিকে মানে তেওঁলোক তেওঁলোকৰ আহ তেওঁলোকৰ কলা-সংস্কৃতি খাদ্যৰ লগত মই মানে পৰিচিত হৈ মানে খুব ভাল লাগিল। তেওঁলোকৰ লগত পৰিচিত হৈ মানে তেওঁলোকৰ কলা-সংস্কৃতি মান, মানে সাৰি কৰি মানে এডপ কৰি পিনে,
হয়।
সেইয়াই আৰু মই অ আপোনাৰ গোৱা আপুনি কৈছে ন গৈছো বুলি মইয়ো, গোৱা গৈছিলো হয় মই টু থাউজেণ্ড এইটিনতে মই গোৱা গৈছিলো। কেম্পৰ কাৰণে গৈছিলো বাৰু অ গোৱা গৈছিলোঁ। ওঠৰতে গৈছিলো মই আপোনাৰ আহ গোৱা বুলিয়েই নহয় সেইটো সেইটো চনত মই আপোনাৰ গোৱা কেম্প কৰিছো, মই আপোনাৰ হুবলি কেম্প কৰিছোঁ। এইপিনে মই আপোনাৰ মুম্বাইতো গৈছিলোঁ, বেংলুৰুতো গৈছিলোঁ। সেইটো বছৰ মোৰ সঁচাকেই বহুত মানে লাকি বছৰ আছিলে মই মানে বহুত ঘুৰিছো। সেইটো বছৰত তাৰ পিছত মই এইপিনে আপোনাৰ আহ মধ্যপ্ৰদেশো গৈছোঁ। গৈছিলোঁ।
হয় মধ্যপ্ৰদেশ মইয়ো গৈছিলোঁ, বি মানে ধুনীয়া হয় ন জেগাখিনি,
হয় হয় মানে মই গৰমৰ দিনত গৈছিলোঁ মই মধ্যপ্ৰদেশৰ আপোনাৰ পাঞ্চমাৰী বুলি এডোখৰ জেগা আছে। সেইখন জেগাডোখৰ মানে গৰমতো মানে ইমান ধুনীয়া পাহাৰীয়া জেগা হয় তাতে আপোনাৰ মানে অকল খালি শিৱ মন্দিৰে আছিলে সেইখিনি শিৱ নগৰী বুলিও কয় আৰু লগতে মানে আমাক অ আমাক মানে সেই জেগাটোত ৰাখিছিলে ইমানেই ধুনীয়া বতৰ আছিলে মানে একেবাৰে অসমৰ নিচিনা। উত্তৰ পূৰ্বাঞ্চলৰ যোনটো বতৰ ন সেইটো বতৰে তাতে আছিলে। মানে ঘূৰি ইমানেই ভাল লাগিছে। মানে মই যে এম পিত আহিছো মই ভাবাই নাই। তলত মই যেতিয়া ষ্টেচনৰ পৰা তলত নামিছো তেতিয়া বহুত গৰম। একদম গৰম গৰম বতাহ বলি আছে কিন্তু যেতিয়াই সেই ওপৰলৈ উঠি গৈছো পচ মাৰিডোখৰ জেগাটো অলপ পাহাৰীয়া হয় বহুত ওপৰত উঠি যাব লাগে যেতিয়া মই ওপৰলে উঠি গৈছো মানে কৈছো। কৈছোঁ নহয় একেবাৰে অসমৰ নিচিনা মানে বতৰ অসমৰ নিচিনাই পাই গ'লোগে মই।
হয় ম‌ইয়ো, হয় হয় মই মানে বেংগলত গৈছিলো বেংগলত চেন্নাই গলো। চেন্নাইৰ খোৱা খুৱাবিলাক খুৱাবিলাকত ধুনীয়া হয় স চেন্নাইৰ, চাউথৰ কোৱা হয় আৰু ক'ব গলে তাতে আমাৰ। সা সাগৰ সাগৰত গৈছিলো তাৰপিছত কেঁকোৰা, অ কেঁকোৰা খালো মানে প্ৰথমবাৰৰ বাবে মই বিৰাট, য়া সৰু আছিলে।
অ বুজি পাইছো আপুনি চেন্নাই মেৰিনা ব্ৰিচত গৈছিলে তেনেহলে,
মেৰিনা বিছত গৈছিলো হয় হয়।
হয় হয় হয়। বুজিছো হয় হয় ময়ো গৈছিলো বাৰু
হয় হয় তাৰপিছত আমি এইটো উতি গুইছিলো উটি পাহাৰৰ,
অ অ গম পাইছো মই বাৰু উতি যোৱা নাই মোৰ যাব মন আছে বাৰু এবাৰ।
হয় মই সৰুতে গৈছিলো বাৰু কিন্তু বিৰাট ধুনীয়া এতিয়াও মোৰ মনত আছে জাগাবোৰ। নদী ওপৰত এটা ওপৰত এটা নদী আছে তাৰপিছত, বহুত মানে ধুনীয়া পৰিৱেশ আৰু মই বহুত লোক, বহুত দূৰ- লোকক দেখিছো আৰু, বহুত দূৰৰ - দূৰৰ পৰা আহিছে।
হয় - হয়, উম, উম। বাৰু, মোৰো ওটি যাব মন আছে বাৰু। জীৱনত একবাৰ হ'লেও যাম বাৰু, ওটি ফুৰিবলৈ।
তাৰ পাছত আৰু মই আ পোনাৰ এইপিনে আমাৰ- আপুনি উত্তৰ-পূৰ্বাঞ্চলৰ কি - কি জেগা ঘূৰিলে?
উত্তৰ-পূৰ্বাঞ্চলৰ মই যোৱা নাই চাগে এইফালে। সেইফালে মই যাম বুলি ভাবিছোঁ। আপুনি ফুৰিছে নেকি? আপুনি ফুৰিছে নেকি?
অ' মই ফুৰিছোঁ আপোনাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক'ব গ'লে, মই ছিকিম গ'লোঁ, আপোনাৰ অ'- তাৰপিছত লগতে মই মেঘালয়তো ঘুৰিব গৈয়ে থা কোঁ। তাৰপিছত আৰু মই অ'
লো হয় - হয়, বাকী আপুনি
হয়। আৰু লগতে মই মানে অৰুণাচল গৈছিলোঁ, টাৱাং।
টাৱাং?
অ' টাৱাং, বোমডিলা আৰু মেচুকা গৈছিলোঁ।
হয় - হয়।
বিৰাটে ভাল লাগিলে, মানে অৰুণাচলৰ মানুহবোৰ ইমানেই ভাল, ইমানেই সিহঁতৰ মানে ব্যৱহাৰ-পা তি, খুবেই মৰম লগা মানুহবোৰ।
অ' এইটো কিন্তু ঠিক কৈছা। মই মেঘালয় গৈছিলোঁ আও, মোৰ মনত পৰিছে। মোৰ মেঘালয় মানে জোৱাই গ'লোঁ, তাৰপিছত কিবা কিবা-কিবি জেগা গ'লোঁ। মানে ধুনীয়া আছিল বৰ চবৰে
উম।
পৰিৱেশটো ধুনীয়া।
হয় - হয়, বুজিছোঁ। নাই - নাই, আমাৰ উত্তৰ-পূৰ্বাঞ্চলটো সচাঁকে আমি ঘূৰিবলগীয়া হয়। মোৰ এতিয়া আপোনাৰ যাব মন আছে মিজোৰামত।
হয়।
হয়, মিজোৰামখন মানে- হয় - হয় - হয় - হয়।
মিজোৰামৰ- হয়।
মিজোৰামখন এতিয়া আপোনাৰ অ'- ৰেলৰ যোনটো মানে কানেক্ট টিভিটি সেইখিনিও খুব ভাল হৈছে ন'।
গতিকে ভাবি ৰাখিছোঁ মিজোৰামখন অলপমান ঘুৰিবলৈ যাম।
হয় - হয়, এইটো মিজোৰাম মিজোৰামত পাহাৰীয়া সেইটো, মানে চিকিমৰ দৰে হয়, মই শুনিছোঁ।
হয়।
তাতে অ'- তাতেও মানে চবৰ- চব লোক মানে মানুহসকৰ ব্যৱহাৰ-পাতি বহুতে ভাল, নে অ' মোৰ মানে আলহী থাক- আলহী থাকে মানে তাতে, মোৰ পে- পেহাহতে থাকে।
হয় - হয়।
শুনিছোঁ আৰু জাগাখিনি বহুত ভাল, বহুত মানে টুৰিষ্ট অ'- টুৰিষ্ট যায়, টুৰিজম জাগা হয় মানে। বহুত মানুহ আহে বাহিৰৰ পৰা, দেখিবলৈ অ'। খোৱা-লোৱা ভাল, সেইটোৱে।
যাব - যাব, আপুনি কেতিয়াবা ফুৰিব যাব। নহলেবা হেৰি, যোৱাৰ প্লেনিংটো একেলগেও বনাব পাৰি।
হয় - হয়, নিশ্চয়। একদিন আমি প্লেনিং একেলগে বনাব পাৰিম। আৰু আমি কেৰেলা-চেৰেলা যদি যাওঁ, কেৰেলাটো ধুনীয়া জেগা ন'।
হয়, মই কেৰেলাত মোৰ মানে ফ- হেৰি থাকে বন্ধু দুজনমান থাকে।
হয়।
অ, কচিত থাকে তেখেতসকলে মোক মানে মা তিয়ে থাকে মই তেখেতসকলক জেপুৰ লগ পাইছিলো, জেপুৰ যাওঁতে তেখেতসকলে মোক কৈয়ে থাকে। তুমি যদি কেৰেলাৰ পিনে আহা কচি আহিবা। আ আমাৰ ঘৰৰ ফালে আহিবা আৰু। আমি তোমাক মানে মোনাৰ এইবোৰ ঘূৰাই দিম আৰু। মই কৈছো অ, অ, ভৱিষৎতে যদি কেতিয়াবা হয় তেনেহলে নিশ্চয় বাৰু।
হয়-হয় নিশ্চয় আমি যাম।
উম, উম,
অ, বাকি আজ যে হ'ব দিয়ক। ঠিক আছে, ঠিক আছে আজিকাল আৰু কেতিবা কথা হ'ব ভাল লাগিল।
অ, হয় দিয়া, হয় দিয়া শুব ৰাতিৰ।
অ',